হেল্ল শুনা পাইছা
আহ শুনা পাই আছো ভাত খালি খালো খালো এওঁ এইমাত্ৰ খালো হেৰি ডিমাহাচাও যাব লাগিছিল না
ডিমাহাচাও ডিমাহাচাও কিমান দূৰ আছে ডিমাহাচাও
অলপ দূৰ আছে ডিমাহাচাও কাৰ্বি আংলং যাম বুলি ভাবিছিলো
আহ কি হত যাব লাগিব দিলি
বাইক লৈ যাব পাৰিম একো নাই
অ কিমান গেছিলিল ব ন
চাও
বাইক লৈ গৈছিলে
বাইক লৈ গৈছিলো পাঁচশ দুইশ পঞ্চল্লিশ কিলোমিটাৰ আমি য'ত গৈছিলো পানীমূৰ
আহ
পানী মূৰত তাতে দুইশ পঞ্চল্লিশ
ডিমাহাচাও নে ডিমাপুৰ
ডিমাহাচাও ডিমাহাচাও
ডিমাহাচাও ডিমাপুৰ বেলেগ বেলেগ
অ বেলেগ বেলেগ দুটা এই দু টা বেলেগ বেলেগ
পান পানী মোৰ ডিমাহাচাওতে যেনি মই ভাবিছিলো চাই
দূৰ আছে ডিমাহাচাও পাৰ হৈ পেলাই আমি যত যেতিয়া ডিমাহাচাও হেৰি গেট পাইছো মানে ডিষ্ট্ৰিক
উম
তাৰে পাৰে যেতিয়া আমি একফেল একে কাটি গেলো না ৰাইট চাইডে তাৰে পেৰে ভাই মই চল্লিছ কিলোমিটাৰমান দোকান একো পোৱাই নাই
বাৰেজ আৰু পাহাৰা মাজৰ ৰাস্তা
পাহাৰ মানে দুয়ফালে জংঘল শুনা পাহাৰ চাহাৰ নাইয়ে পাহাৰ দূৰত আছে আহ পুৰা জংঘল
পাহাৰৰ মাজে মা পাহাৰে হয় ততে এটা উপৰ কি কিন ৰাস্তা ৰাস্তা হয় সেইপিনে পাহাৰৰ পৰা পাহাৰৰ মাজৰ পৰা
আহ কিন্তু দোকান একোৱেই নাই ভাই দোকান পহৰ একোই নাই
ৰাস্তা ভাল
ৰাস্তা বিন্তু বঢ়িয়া দে ফিন ফিনীয়া ৰাস্তা একদম নাই স্পীড ব্ৰেকাৰ আছে না সৰু গাটা আছে না বটল এই তাৰ পিছত পলিথিন একো নাই
এইিলা ৰাস্তা কেতিয়াবা বনাই থৈছে
নাই নো কেতিয়াবা বনাই থ দিছি টকা না লাইনত তাত দেখা বলো মোবাইল নটৱৰ্কো নাই তাতে আৰু অনলি কেচ হলে অকল কেচ তাতে অনলাইন পেমেন্টৰ হেৰি যাৱাই নাই বোলে। অকল কেচ
অনলাইনৰ ব্যৱস্থা নাই তে আৰু অনলাইন কি চল ব ত
হ সেনতক আমি ঘটছিলো ন
আহ
অ' স হিন্দীতে গৈছে কি অনলাইন অহাই নাই আমাৰ ইয়াতে
অ' নটো আছে নাই আৰু এইগ্লা জাদাত আকৌ ফুটাচি মান নেটক পাই অলপ অলপ।
ভদা চিম ভদা ভদা পাব চাগে অ' ভদা বি এছ এন এল চি এছ এন এল একেলা শু নাপাব চাগে।
আহ
অকল ভদা চিমে ৰ'ব জিঅ' এয়াৰটেল একো নাপায়
ইমান দূৰ বাইক লৈটো যাব নোৱাৰা। বেলেগ কি উপায় আছে যাবাৰ?
কি আছে মইতো বাই বাইক লৈ গৈছো চোন তাকৌ একেদিনাই আহিছো একে একেদিনাই আহিছোঁ পাঁচশ কিলোমিটাৰ গাড়ী চলিছো মই সেইদিনা। মোৰ বুকু মোৰ বু বুকু খান বিষাই গেছি বে ভাই হেণ্ডেল ধৰাতে ধৰাতে
ধেমীটোয়ো ধেমালি নহয় ইমান দুজ
তাতে যাই একদিন থাকি এনেকা আহিলি টেনচন নাই কিন্তু আমি আমি ভাই সিদিনা পোন্ধৰ আগষ্টত গৈছিলোঁ‌ না
আহ
ৰাতি ভাল টাইমতে আহি পাইছোঁ আমি শ্বিলঙত গেলি যেনেকা আহিপাওঁ ন দহটা ন চাৰে নটা
অ'
দহটা বজাত দহটা নহয় চাৰে দহটা মানত ঘৰ সোমাইছো আৰু আমি
ল'ব নহয় নহয় বাৰু আকৌ মোৰ গাড়ীখনৰ হ হেৰি টিউবলেছ টায়াৰকেইটা টিউবলেছ নহয় নহয় বাই চান্স কিবা হ'লেই আৰু ভাল তাতে কি হ'ব বাৰ দোকানে নাই বোলে আগে
অ' হয় দক। দোকান চোকান নাই
গলেও মানে সেইগিলা ব্যৱস্থা কৰি যাব লাগে
ব্যৱস্থা কৰি যাব লাগিব কি টিউবৰ ব্যৱস্থা কৰিব নোৱাৰা ভাই টিউবৰ ব্যৱস্থা টিউবলেছ হলে ব্যৱস্থা কৰিব পৰা যায় কাৰণ টায়াৰ চায়াৰ খোলা মেলা একো ঝামেলা নাই
জামেলা নাই
খুলি বাতিব লাগিব তাত
অ টায়াৰ এক্সপালচাৰ এনে টায়াৰ খোলা দিগদাৰ পূৰা চকাটো গোটেই ওলাবা লাগে
পুৰা ওলাব লাগিব টিউবলেচ হলে এতিয়া আমি মেচিনৰ এটা লৈ গেলো হাৱা দিয়া
অ অ এই এটা পাই মতুলৰ এটা পাই মই ৰিলছ এটাত
অ সেইটো জামেলা নাই মেচিনটো চলাই দিলো হাঁওটো হৈ গল পাচতায়াটো মানে গাজল টো ওলাই দিলো তাতে এটা লব্বৰ টাইপৰ সেইটো সোমাই দিলো হাৱা দি দিলো হৈ গল তেমে নাই
ধৰি ৰাখতি উমত নৰা ন এইটো
এইটো অলপমান ৰিক্স হৈ যায় কিন্তু কিন্তু আম ভাইৰে তেনেকাই গৈছি বুলেট খন লৈ পেলাই হিৰতটো টিউবলেছ নহয় না
অ সেইটো হবই বুলি কথা নাই ন
লাগ বেয়া থাকিলে হ'ব আৰু ভাগ্য ভাগ্য অ সেইটো হয় ভাগ্য বেয়া থাকিলে হ'ব কিন্তু যাব পৰা যায় আৰু একো টেনশ্যন নাই আৰু আৰু নতন গাড়ী না টায়াৰ গাড টা মত মতা থাকে না পুতুককে গাজাল সোমোৱা ৰিক্স নাথাকে হয়
অঁ গজাল নোসোমায়।
মই টায়াৰ টো এতিয়া চাপছিলি পিছত টায়াৰ টো গট খৈ গৈছিল
উম
বৰ অলপ ৰিক্সি হৈ যায়
উম
মোৰ ত টায়াৰ টো পামচাৰ এই গাজাল এটাও যদি অলপ মই যদি আহি যায়। এনে সোমাই যাব কিন্তু সোমাই যাব হানডেত
আণ ভাই আণ ভাই তাই আহছিলে গীত জউ প্লেছো
মই তাক বুজাই দি আছোঁ‌। য'ত এলৈ থাকে। সেইগেলা চব। টউবলেছ।
অহ কি ভ তাৰখ অহ
থাকিলে সেইটো হ'ল টিউব থকা। তেনেকা এতিয়া আৰ ওৱান ফাইভ হওঁ‌ক। অ'
এ এ কিছুমান গ্লেমাৰ বিলাকত এলভেল ধ সেইগিলাক টিউবলে
টিউবলেছ টিউবেপলেছ
টিউবলেছ নহয় নেকি গেলেমাৰো টিউবলেছ থাকে
টিউবলেছ থাকে গেলেমাৰ বাৰু
তহতৰ খন টিউবলেছ নেকি গ্লেমাৰ খান
আমাৰ খন স্প্লেণ্ডাৰ হয় আমাৰ খানৰ স্পক আছে, স্পক আছে।
আমাৰ আমাৰ বৰবাৰখানাত কি আছে?
সেইকেইখন টিউবলেছ হয়।
টিউবেছ নে গেই কাম অ' এ এইযাখনত আৰ ওৱান ফাব সিখনত সেইখনত এলৰেল আছে।
এল ইলছেই খনত
অ' মই এটা ভিডিঅ' এটা পাইছিলো। ইনষ্টাগ্ৰামত এক্সপালচাৰো পাৰি। টিউবলেছ বনাব পাৰি।
টিউবলেছ বনাব পাৰে। টিউ টিও টিউবলেছ বনাব পাৰে গেৰেজত। হ'ব। সেইটো এটা বেলেগ চিষ্টেম আছে। তাৰ টাত টো খুলব টায়াৰটো খুলি স্প'ক 'ত যোন গেলা ফুট ফুটা গেলা আছে নহয় নহয় তক বুজাই দি আছোঁ‌। ৰিংটো ওলাব।
আহ
টো ওলাই পেলে স্পক স্পক য'ত য'ত সোমাইছে ৰিংটোত সেই তাতে তাতে এটা লব্বৰ ফিটিং কৰিব আঠা টাইপৰ বস্তু এ মই তো কজ হিমালয়ান ফ'ৰ ফিফটি যে নতুন ওলাইছে। সেইখনত আছে কিন্তু সেইখন টউবলেছ হয়। সেই টো বস্তু তাৰে ওপৰত এটা এই লবৰৰ এটা পতিৰ খোৱাই ভিতৰত এটা লবৰৰ। হেৰি এখন খুৱাই দিব। মানে স জালি টাইপৰ বস্তু আৰু ল্ব লব্বৰ ফিক্স কৰি দিব তাত আঠা লগাই পেলায়। আঠা লগাই পেলাই ফিক্স কৰি দিয়াৰ পিছত সেইটো টিউবলেছ হৈ যায়। এইটোত অলপ খৰচা পৰে খৰচা পৰে। সেইটোত অলপ দহ হাজাৰ মান। চাগে সেইটো ডাইৰেক্ট এইটো এটা চেট আহে পুৰা একদম।
আহ পিছে চাও আৰু পিছে আহ পিছলৈ কিছে সেয়াই কৰি ল'ব লাগিব।
লে সেইটো কৰিব পাৰে কিন্তু হিমলয়ানফৰ ফিফটি যোনখন খ আহছে। কি নতুন সেইখনত সেইটো বস্তু। কৰাই থাকে ইনিল্ কোম্পানী কৰি দিয় সটো সেইকাৰণে অলপ দাম লয় সেইকাৰণে।
এক্স পাৰছ টন খানত কি জানি উবি যাব ন?
নহয় নহয় সেইখনত সেয়ে হয় সেইখনত চাগে মোৰ সন্দেহ টিউব টিউব হয় কিন্তু সেইখন যদি সেইটো কৰা আছে। গম নাপাওঁ আৰু মই।
অ' অফলডিং গাড়ী টিউবলেচ দিব লাগে।
অফৰডিং গাড়ীত সেই স্পক এলৈ দিবা নৰে।
এলৈ দিব নোৱাৰে কিন্তু মানে শিঙাওতে বস্তুটো বনাই দিব লাগে।
আহ সেইটো হয় কি যেনেকা হিমালয়ান খানত বনাই দিছে। সেই কিতো দামটো বেছি পৰি যায় না সেইটো দামটো বেছি পৰি। যায়।
উম গাড়ীখন হিচাপত কিন্তু দাম টো ঠিকে আছে এতিয়া যিমান
এতিয়া ঠিকে আছে সেইটো আৰু কোম্পানীয়ে নিজে দিয়া নাই আৰু যাতে দামটো বাঢ়ি নাযায়
আহ
কোম্পানী দিয়াৰ লগে লগে হয়টো দামটোতো ডাবোল হৈ যাব না এতিয়া বাহিৰত যদি সেইটো দহ দহ হাজাৰ নহয় নহয় এতিয়া যদি বাহিৰত সেইটো দহ হাজাৰত হৈ আছে কোম্পানীৰ সেইটোত ত্ৰিশ হাজাৰ লব বা পচিছ হাজাৰ ল'ব সেনেকা টাইপ
অ অ ল'ব লব
এতিয়া তৰ খান যদি এক লাখ সত্তৰত পাই আছা আছিয়ে ধৰিলো মই এণ্টে ডাইৰেক্ট দুই লাখ দহ দুই লাখ দহমান ক'ত দিব এেনেকুৱা টাইপ
অহ
টো আৰু একসেচৰ হিচাপে নিজে লগাব পাৰে আৰু
অ এই এক্সপ্ৰাছত কিন্তু বহুত খিনি মডিফাই কৰিব পাৰি নিজে
এই বহুত পাৰিব বহুত বহুত মডিফাই
বহুত মডিফাই নিম লাগলাই
লাহে লাহে কত থাকিলি হলে কেলা
এতিয়া এই জোনাপুৰ যাবলে বেলেগ ব্যৱস্থা কি আছে বাইকৰ বাহিৰে
বাইকৰ বাই ডিমা হাছাও
অ ডিমা হাছাও দিমাছ অঁ
চেকেণ্ড অপচন আছে ট্ৰেইনত যোৱা কিন্তু ট্ৰেইনত ট্ৰেইনত গ'লে আমি সেই ভিউ পইন্ট গেলা কেনেকা যাম ভিউ পইণ্ট এই গেলাত গৈ গাড়ী লৈ ভাড়া গাড়ী লৈ লৈ যাব লাগিব তাত এক্সট্ৰা খৰচা
অ সেইটো হয় এনে আমি বাইক লৈ বহুত জেগাত গলো ট্ৰেইনত যাওঁ বৈ হেৰি যাওঁ নেপাল যাওঁ
নেপাল তাৰে আগৰ ট্ৰেইনত দাৰ্জিলিং যাব লাগিব
দাৰ্জিলিং বেছি দূৰ নে নেপাল দাৰ্জিলিং বেছি দূৰ
দাৰ্জিলিং বেছি দূৰ নহয় চাগে নেপাল বেছি দূৰ কাৰণ নেপাল ইণ্ডিয়া পাৰ হৈ যাব লাগে না উ দাৰ্জিলিংটো ইণ্ডি ইণ্ডিয়াতে পৰে না
অ সি গ ল যওঁ বহত জাবৰ হৈছে
মি যদি নেপাল যাওঁ নেপালত আমাৰ পইচাটোৰ ভেলুটো বেছি গম পোৱা না নাই
অ'গম পাঁও।
আমি যদি এৰেপৰে দহ হাজাৰ লৈ যাওঁ তাতে কিবা পোন্ধৰ হাজাৰ বিশ হাজাৰ মান হ'ব চাগে।
অ'।
তাতে আৰু ভান চাল লাগ ভপনা ভানচাৰ
আনবলে মনে পইচা একসচঞ্জ যা
নহয় তাতে তেনেককা আমি বেলেগ দেশত গলে ভিজা লাগে।
অহ।
তাতে ভাং চাল লাগিব।
ভাংছাৰ কেনেকে বনায়?
সেইটো গে আমি যদি এতিয়া হেৰি দি যাওঁ বাইক লৈ যাওঁ তাহলি বৰ্ডাৰত বনাব লাগিব আৰু যদি ট্ৰেইনত যাওঁ। ট্ৰেইনত গেলি আমি তাতে বনাই পেলাই যাব লাগিব তাতে
ইয়াতে ক'ত বনছে ধনত।
ষ্ট এ ষ্টেচনত নহয় ই অনলাইনতো বনাব পাৰে। তাৰে পিছত। এই তাৰে ষ্টেশচনতো বনাব পাৰেি কিন্তু তাতে ষ্টেশচনত বনালে আৰু ঝামেলা ফাইন লাগ ফাইন পুলিচে যদি ধৰে তেতিয়াহ'লে ফাইন লাগি যাব। তাৰ মে পুলিচে ক'ব আৰু ফাংচন নবন আহিছা অনলাইনত বনাব পাৰে অনলনত। বনাব পাৰে তে তেতিয়া না পইচা চইচা লেনদেন আহ যাব আৰু
উম তই য কলে বাইক লৈ গলে বাইক লৈ গলে যে বজাৰত বনাব পাৰিম বুলি ক'লে। হ'ল বজাৰত।
বজাৰত নহয় বৰ্ডাৰত বৰ্ডাৰত
অ' বৰ্ডাৰত অ' আচ্ছা।
এণ্ট্ৰি কৰাওতে তাতে এন্ট্ৰিও কৰিব পাৰিম। ভাানছাৰো বনাব পাৰিম।
অ' অ' তাতে পইচা ল'ব।
পইচা ল'ব। বেছি নহয় কিবা একদিনত কিবা বিশ টকা মানকে লয়।
অহ কমাই চোন পিছে।
কি